হেল্ল'।
অ' বহু দিন খবৰ খতি নাই।
হেল্ল'।
হেল্ল'।
অ', শুনিছ নে মোৰ মাতটো?
অ', শুনিছো কোৱা?
অ', এই বহুত দিন খবৰ খাতি নাই মানে কি মোৰ মানে মোবাইলৰ ৰিচাৰ্জ নাই।
হয়।
সেই কাৰণে তোমাৰ খবৰ খাতি লবলৈও ফোন নাযায়।
অ' সেইটো হয় বাৰু। মইও তেনেকৈ সময় পোৱা নাই ফোন কৰিবলৈ। হয়
ঘৰতে আ
এতিয়া এতিয়া ঘৰতে আছো মই, তুমি?
মই এই ঘৰতে আছো।
ত'
তাৰপিছত হেৰি তোমাক যে জিম গৈছিলো গৈছিলো তাৰপাছত শুনা আকৌ
অ', কোৱা?
অ'। তোমাক তোমাক যে মই যে কৈছিলো সেয়া কাপোৰ চিলাবলে দিয়া কথা।
অ', কাপোৰ।
তাৰপা তুমি কোৱা সেই দোকানখনতে দিলোগে নহয়।
হেবিলক কিমান পৰিলে, দাম।
এ তেৰশ পঞ্চাশ টকা পৰিলে টুটেল।
অ', এতিয়া চিলাই হ'ব।
অ', উম মোক কৈছে বাইশ তাৰিখ মানে যাবলৈ কৈছে আৰু।
আচ্ছা আজি কিমান তাৰিখ হ'ল।
আজি তোমাৰ সোধোঁ তাৰিখ কেইদিনমান এসপ্তাহতা লাগিব।
অ', থেকে এতিয়া ইমান ইমৰগেন্সী নাই নহয়।
অ', এতিয়া ইমান ইমাৰজেন্সি নাই তাৰপাছত সেহেঁতে প্ৰথমতে মোৰ বাজেটটো দিওঁতে সেই পুণ্যৰক্ষো টকাই কৈছিলেগে।
পুণ্যদোষ অ', তাৰপা
তাৰপিছতে মই যেনিবা অকমান ক'লো আৰু যে বেলেগ এখন দোকানত ইমান ছাৰে সোধোঁ ডাইৰেক্ট কৈছে আকৌ আপোনালোকে বেছিহে কৈছে বুলি কৈছো।
হয়।
তাৰপিছতে অলপমান মানে মই অলপ লাগিলো যে অকমান কমাই দিয়ক অলপমান কমাই দিয়ক। তাৰপিছত সিহেঁতে কাপোৰটো অলপমান কমালে আৰু শিলনীটো পঞ্চাছ টকা এটা কমাই দিলে।
অ', তাৰপ ছাৰ কিমান কিমান হ'ল বুলি ক'লো।
তেতিয়া চাৰে তেৰশ হ'ল।
আচ্ছা এনে বগা চাৰ্ট আৰু ক'লা পেণ্ট ন।
অ', বগা চাৰ্ট ক'লা পেণ্ট
আচ্ছা।
পেণ্টৰ কাপোৰটো অলপ দাম বেছি পৰে মানে চাৰ্টতকৈ
হয় অ', পেণ্টৰটো অলপ বেছি পৰে বাৰু
তাককে অ', পেনটো বেছি পৰে মানে অলপ ডাঠ লাগে যে
হয় হয়।
মই মানে তোমাৰ সেই বাৰ'খ এশ সৰে বাৰ'খো মানত হ'ব বুলি ভাবিছিলো কিন্তু সিমানটোত নহলে।
অ', তাৰপা এডভান্স লৈছে নে কিবা
এডভানস মোক কৈছিলে কিবা এটা দি থৈ যোৱা মই যেনিবা সেই গোটেইটোৱে দি থৈ গুচি আহিলো আৰু।
অ', ঠিকে আছে বাৰু তেতিয়া যাব লাগে আনিব লাগে।
মানে কি যাব লাগে আনিব লাগে মোৰ মানে কি পইচা হাতত নৰয় পইচা থাকিলে খৰচ হৈ গৈ থাকে যে।
উম হয় হয় ডেকা লৰা আৰু।
তাকে আৰু ঘৰৰ কিবা কিবি খৰচো ওলাই কাৰণে লাহেকে থকা বা থাকোতেই মানে দি দিছো আৰু।
উম ভালেই
অ'।
অই খেতি খেতিত লাগিছে নেকি।
খেতিত তোমাৰ লগা নাই এই আধিহে দিয়া হৈছে আমাক।
অ', আচ্ছা, এইটো মানে আধা। আধা অ', হু কোৱা।
অ', মাজে মাজে তোমাৰ যাওঁ চাই আহোঁগৈ আৰু পথাৰত খহতে ভালকে খেতি কৰিছে নে নাই। তাৰ পা আলি চালি ভালকে দিছে নে নাই।
হয় হয় তুমি মানে আলি চালি তুমি নামাৰা কুৰ্-চুৰ্ নামাৰা।
অ', মই আগতে যেতিয়া ঘৰত খেতি কৰিছিলে তেতিয়া মাৰো এতিয়া আকৌ মৰা নাই বাৰু।
এইটো মানে আধি দিয়া মানে তোমালোকে মানে অকল একো কৰিব নালাগে অকল আধি দি দিলে হয় মাটিটো।
অঁ, তেনেকুৱাই কবলৈ গ'লে খালি এ হাল বাওঁতে খৰচ অলপ কৰিব লাগে তাৰ পিছত আৰু
অ, অ, বাকী মানে নিজে মানে খেতিত লাগিবই নালাগে।
নিজে খেতি লিব নালাগে সেহঁতে ৰুব সিহঁতৰ মানুহ আনিয়ে ৰুব মানে লাগিলে হাজিৰা লগাওক বা বেলেগ কিবাই হওক গোটেই ৰোৱাক খৰচটো সিহঁতে বহিব লাগিব আৰু ধান কটাটো ঠিক তেনেকুৱা।
হয়, আৰু নহ'লে বহুত কষ্টও হয় বাৰু।
কষ্ট হয় অ' তাতে তোমাৰ অ, ঘৰৰ মানুহৰ এনে অসুখ-বিসুখ হৈ থাকিলে নোৱাৰি কৰিব।
উম, হয়, হয়, তাৰ তোমাৰ দেউতাৰ তাতে বেমাৰী।
অ, দেউতাৰ অসুখ আৰু মানে কি আগতে তেনেকে নিজে খেতি কৰি পোৱা নাই যে দায়িত্ব লৈ পেলাই।
উম, হয়, হয়।
উম, দেউতাই এনেকে পথাৰত লাগি থাকিলে আমি গৈ পেলাই লাগি দিয়াহে নিজে এইটো আমি নকওঁ।
উম, হয়, হয়, তাৰপিছত শুনাচোন হেৰি তোমালোকৰ যিটো মৰণা যে মাৰে ধানটো
অ।
এইটো কিহত মাৰে মেচিনত নে ট্ৰেক্টৰ নে কি গৰু?
নহয়-নহয় আমাৰ মেচিনে লগাইছে, অ' যোৱা দুবছৰ মেচিন লগাইছে তাৰ আগত এবাৰ পাৱাৰ টিলাৰ লগাইছিলে। তাৰ পিছত তাৰ আগতো আমি গৰুৱে মাৰো।
মেচিনত বাৰু এই মানে খেৰৰ লগত ধানটো বেছিকে যায় নি বাৰু?
খেৰৰ লগত ধান যায় অ, বহুত খিনি ধান নষ্ট হৈ যায়, বেয়া লাগে দেই।
অকণমান মানে হেৰি হয় নহয় মানে লছ হয় অলপ।
অলপমান লছ হয় প্ৰায় এতিয়া আমাৰ পাঁচ বিঘা মাটিত প্ৰায় চাৰি-পাঁচ টিং ধান মানে নষ্ট হৈ গুচি যায়। আহ সোৰ কাৰণে তোমাৰ মেচিনে মাৰিলে লষ্ট হয়।
সেইটো মানে তোমোকে পথাৰতে মাৰা নে ঘৰত মাৰা মৰণাটো?
আমি ঘৰত মাৰো চোতালতে মাৰো বাৰু দেই।
অ, আমি আকৌ কি কৰো মানে পথাৰতে আৰু ভাল মানে ম মৰণা মাৰো। তাৰ পৰা ধানটো ট্ৰেক্টৰত লৈ আনো ঘৰলে বস্তাত ভৰাই।
অ, অ, সেইটোও ভাল।
সেইটো মানে তোমাৰ ঘৰত এতিয়া দিগদাৰ হয় ন প্ৰব্লেম হয় অলপ। চোতালো, চোতালখনো নাই ইমান সৰু।
অঁ আৰু খেৰটো কি কৰা?
সেইটো তাতে থাকে অলপ মানে টেক্টৰতে থৰিলো টেইলাৰ এক টেইলৰ কঢ়িয়াই দিওঁ ঘৰলৈ।
অ।
বাকী তেনেকে যোনে-যোনে নিয়ে আৰু ওচৰ চুবুৰীয়াই।
অ, তেতিয়া ঠিকে আছে।
উম, শেষ হৈ যায়
আমাৰ আকৌ কি তোমাৰ ঘৰৰ কাষতে ভঁৰালটো তাৰপিছত চোতালতে চোতালখনো পকা কৰি থোৱা আছে। আৰু ওচৰতে খেৰৰ ঘৰটো আছে ডাইৰেক্ট মেচিনৰ মানে ভাল সুবিধা হয় আৰু ফটককে কামটো আজৰি কৰিব পাৰি চোতাল চোতালখন পকা যেতিয়া এ তাতে ধান খিনি চপাই মেলি থব পাৰি।
তোমালোকৰ সুবিধা আছে বাৰু।
অ, সুবিধা আছে আৰু গাড়ীখন ওলোৱা-সোমাৱা কৰিবলৈও ভালকে জেগা আছে।
উম হয়, হয়। বাকী এতিয়া গৰম বন্ধত এতিয়া গৰম বন্ধ হৈ আছে ন?
অ' গৰম বন্ধ চলি আছে।
অ' কলেজটো কেতিয়া খুলিব?
কলেজ সম্ভৱ এক তাৰিখৰ পৰা খুলিব চাগে দেই মানে মই শুনামতে।
আগষ্টৰ এক তাৰিখ।
আগষ্টৰ এক তাৰিখৰ পৰা খুলিব বুলি শুনিছো।
অঁ তোমালোকৰ এতিয়া ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব নহয় ন নে কৰি আছা?
অ' আমাৰ ইণ্টাৰ্ণশ্বিপ কিছুমানৰ আদায় হ'ল কিছুমানে আকৌ কৰিছে এতিয়া। আমাৰ যোনটো মেথামেটিক্স ডিপাৰ্টেনটো আৰম্ভ কৰিছেহে বোলে ইণ্টাৰ্ণচিপ।
আমাৰো ইণ্টাৰ্ণশ্বিপ হৈ গ'ল বাৰু আমি আগতে কৰিলো।
অ' তোমালোকৰ তোমালোকৰ আদায় হ'ল বুলি শুনিছো, তোমালোকে কি কৰিলা?
আমি তোমাৰ এই নাটকৰ মানে নাটকৰ ওপৰত মানে আমাক প্ৰশিক্ষণ দিলে আৰু।
অ'।
তাৰ পৰা এতিয়া আমি নাটকখন আমি কৰি দেখাব লাগিব কলেজতে।
অ' অ' শিক্ষকসকলে চাব চাগে ন?
শিক্ষকসকলে যাব ষ্টুডেন্ট বিলাকেও চাব তুমি যাব পাৰিবা যাবা আগ ষ্ট সাত তাৰিখে উম পাবা আগষ্টৰ সাত তাৰিখে।
অ' অ' চাবলৈ যাম বাৰু। আৰু তেতিয়াহলে মানে কি স্কুল খুলিবই যে তোমাৰ ধুনীয়াকে চাব পাৰিম আৰু।
অ'।
উম। বাকী চাহ তাহ খালা নে কি? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।